হ'ব।
হয় নমস্কাৰ।
নমস্কাৰ।
আপুনি বাৰু ব্যস্ত আছে নেকি?
নাই নাই ব্যস্ত নাই বাৰু কওকচোন
হয় মই আপোনাৰ লগত মানে বিষয় এটা আলোচনা কৰিব বিচাৰিছো আপুনি বাৰু আগ্ৰহী হয়নে।
হয়, হয় মই নিশ্চয় বহুত আগ্ৰহী আপুনি কি বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছে।
হয়, মই আপোনাৰ লগত মানে মানস ৰাষ্ট্ৰ উদ্যানৰ বিষয়ে আলোচনা কৰিব খুজিছিলোঁ
হয় নিশ্চয়, নিশ্চয় আপুনি বাৰু বৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি কৈছে আৰু বিষয়টো মোৰ যথেষ্ট ভাল লাগিছে আহ কওকচোন আপুনি কি আলোচনা কৰিব মানহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে।
অ', অ', হয় আপুনি মানে মান ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়টো শুনিছে নিশ্চয়?
হয়, নিশ্চয় নিশ্চয় কিয় শুনিছো।
হয়। আপুনি বাৰু মানহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে মোক চমুকৈ অলপ অকমান মানে ক'ব পাৰিব নেকি?
হয়, নিশ্চয় নিশ্চয়। মই বাৰু আপোনাক কৈ আছো, হয় আমাৰ অসমত বাৰু বৰ্তমান সাতখন নে আঠখন ৰাষ্ট্ৰীয় উদ্যান আছে মই তাৰ বিষয়ে ভালকৈ নাজানো। হয় হয় আঠখন হৈছে। হয়। নিশ্চয় তাৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন এ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান। প্ৰথমখনটো আছে এইখন দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান। প্ৰথম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আহ দ্বিত ৰাষ্ট্ৰীয় উদ্যান ইয়াত বিভিন্ন ধৰ সমন্তল আছে আৰু জীৱ জন্তু আছে। ইয়াৰ ভিতৰত জীৱ জন্তু বস্তুবোৰৰ ভিতৰত এ সোণালী বান্দৰ আছে নল গাহৰি আৰু বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত।
হয় মানৱ ৰাষ্ট্ৰীয় উদ্যান হয়। লগতে মানে বাঘৰ কাৰণে মানস ৰাষ্ট্ৰীয় বিশেষকৈ মানে প্ৰ নিষিদ্ধ যিহেতু সেইখন টাইগাৰ ৰিজাৰ্ভ হয় হয়।
হয়, হয় নিশ্চয় ইয়াত ঢেকীয়া পটিয়া বাঘৰ সংৰক্ষণৰ বাবে ইয়াত এ এটা প্ৰজেক্ট কৰিছে তাক বুলি কয় ব্যাঘ্য প্ৰকল্প।
হয়।
সেইটো আৰু ইয়াত বহুত জৈৱ মণ্ডলো আছে।
হয়।
ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ গছ পৰ্ণপতি উদ্ভিদ। এনেকুৱা বিভিন্ন ধৰণৰ গছ আছে, আৰু ইয়ালৈ আৰু ইয়াত আহ বৰ্তমান ইয়াত এ যিহেতু আমাৰ অসমখন এ শিঙীয়া গড়ৰ বাবে বিখ্যাত। কিন্তু বৰ্তমান ইয়াত গড় নাই বুলি এ শুনিব পাৰিছো।
হয়, গড় মানে আছে কিন্তু কম বহুত বেছি মানে পৰিমাণতটো বহুত বেছি কম হয়।
অ', বহুত বেছি কম হ'ব পাৰে মানে এ ইয়াত আগতে ঘৰ বহুত আছিল কিন্তু চোৰাং চিকাৰী পৰা ইয়াত গঁড়টো প্ৰায় বিলুপ্ত অৱস্থা হৈ গৈছে।
হয়, বিলুপ্ত হৈছিল আৰু বৰ্তমান বাৰু চোৰাং চিকাৰী যিহেতু অকনমান কমিছে মানে কাৰ্য কাৰৰ মানে নিয়ন্ত্ৰণত আহিছে যিহেতু বৰ্তমান মানে অ মানে গঁড়ৰ সংখ্যাটো অ' আগতকৈ মানে যথেষ্ট খিনি বৃদ্ধি পাইছে আৰু যদিও মানে মাটিকালিৰ হিচাপত গঁড়টো বহুত সংখ্যক কম আছে তথাপি গঁড় আছে বাৰু। কম বেছি পৰিমাণে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো আছে হয়।
আ ইয়াত বৰ দুহেজাৰ বিশ চনত এ ইণ্ডিয়ান ৰাইন' এখন দুহেজাৰ বিশ আসনৰ জৰিয়তে।
হয়। হয়। আৰু মানস ৰাষ্ট্ৰীয় উদ্যান এনে হয় মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে আপুনি জনাব নেকি?
অ', নিশ্চয় মানস ৰাষ্ট্ৰীয় উদ্যান
হয়।
হয়, নিশ্চয় আৰু ইয়াৰ এ মাটি কালি হিচাপটো আপুনি কৈ দিব নেকি?
হয় ইয়াৰ মাটিকালি মানে আমি যদি ৰাউণ্ড ফিগাৰত ধৰোঁ তো। প্ৰায় চল্লিছ হেক্টৰমান আছে। হয় প্ৰায় চল্লিশ হাজাৰ হেক্টৰ মান আছে ইয়াত মানে।
হয় হয় আৰু এতিয়াত এ মই যে কলো জৈৱ মণ্ডল। ইয়াত প্ৰায় পাঁচশ তিয়াল্লিছবিদ উদ্ভিদে আছে
হয়
আৰু ষাঠি প্ৰকাৰৰ স্তন প্ৰায় জীৱও আছে আৰু বিয়াল্লিছ ভথৰি শ্ৰিপ আছে সাপ আছে আৰু বিভিন্ন ধৰণৰ উভচৰ প্ৰাণী মাছ এইবোৰো আছে আৰু ইয়ালৈ বহুত আহ বাহিৰৰ মানুহ মানুহ
হয় আৰু পৰ্যটন হিচাপে আহে বাৰু আজিকালি অ কিন্তু মানে হয় মানে কাজিৰঙা মানে পৰ্যটকৰ বাবে যিমান মানে প্ৰসিদ্ধ মানৱ ৰাষ্ট্ৰীয় উদ্যান বৰ্তমানত সিমান প্ৰসিদ্ধ হৈ উঠা নাই কাৰণ যিহেতু মানস ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় উদ্যান গুৱাহাটীৰ পৰা যথেষ্টখিনি দূৰত হয় আৰু আমাৰ মেইনটো ইয়াৰ এয়াৰপ'ৰ্ট বা ৰে'লৱে ষ্টেচন আহিব কোৱা জনে প্ৰায়ভাগে মানে কি কৰে গুৱাহাটী মানে ফাৰ্ষ্ট মানে আৰু কয়ে যে গুৱাহাটীতো গেট গেটৱে অফ নৰ্থ ইষ্ট মানে নৰ্থ ইষ্ট কিবা আহিব আহিবলৈ লাগি মানে গুৱাহাটীতে প্ৰথম মানে এন্ট্ৰি কৰিব লাগিব হয় ত মানস ৰাষ্ট্ৰীয় উদ্যান গুৱাহাটী পৰা যথেষ্টখিনি দূৰত হোৱা বাবে চাগে মানে বৰ্তমানৰ পৰ্যটকৰ প্ৰাণী ইমান প্ৰসিদ্ধ নহয়
হয় নিশ্চয় মানে আপুনি ক'ব বিচাৰিছে এ মানৱ শাস্ত্ৰীয় উদ্যান খত যাতায়াতৰ অলপমান এ
হয় যাৰ মেইন কথাটো জাতীয় যাতায়তৰ কাৰণে আৰু যিহেতু ওচৰত এয়াৰপৰ্ট বা মানৱ ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে মানে নিয়াৰেষ্ট ৰেলৱে ষ্টেশচনটোও যথেষ্টখিনি দূৰ হয়
অ দূৰ হয় হয় নিশ্চয় এ তাৰ ওপৰত যদি কমচে কম এ এয়াৰপৰ্ট নহ'লেও ৰেল ষ্টেশচন টো অলপ ওচৰত হয় বা তাৰ বাবে অলপ কিবা ব্যৱস্থা কৰে
হয় তেতিয়া হয়তো পৰ্যটক যথেষ্ট হয় যথেষ্ট যথেষ্ট খিনি বৃদ্ধি পাব
হয় নিশ্চয় আৰু এখন ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় উদ্যান বুলি নহয় যদি সেই পৰ্যটকসকল আমাৰ ইয়াত লৈ আহে তেতিয়া আমাৰ অৰ্থনৈতিক ভাৱে ৰাজ্যখন বা মানস ৰাষ্ট্ৰ উদ্যানেই হওক বহুতখিনি আগবাঢ়ি যাব কিন্তু যদি পৰ্যটকে নাই তেতিয়াহ'লে উন্নতিটো কম হৈ থাকে
হয় কাৰণ মানৱ ৰাষ্ট্ৰীয় উদ্যানখন মানে যিহেতু অসমৰ দ্বিতীয় দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান লগতে ইয়াক ইউনেস্ক ৱৰ্ল্ড হেৰিটেজ চাইটতটো মানে চিলেক্ট কৰা গৈছে টো নিশ্চয় আপুনি জানে হয় আৰু অসমত মাত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিেজ চাই মানে মাত্ৰ তিনিখনেই আছে তাৰ ভিতৰত মানৱ ৰাষ্ট্ৰীয় উদ্যান খেন উদ্যান খন মানে যিহেতু চিলেক্ট কৰিছে নিশ্চয় তাত চাব লগা বা আমি জানিব লগা নিশ্চয় বহুত বস্তু আছে হয় ত তেনেস্থলত মানে যদি এতিয়া আমি মানুহৰ ৰাষ্ট্ৰীয় উদ্যানখন আমি মানে পৰ্যটকৰ বাবে মুকলি কৰিব বা পৰ্যটকৰ মানে পৰ্যটন কৰিবলৈ সুবিধা কৰি দিয়া হয় ৰাজ্য চৰকাৰে। ত' নিশ্চয় যথেষ্টখিনি পৰ্যটক আহিব আৰু তাৰ তাৰপৰা ঠিকভাৱে লাভৱান্বিত হ'ব।
হয় নিশ্চয় এ আ-আপুনিতো কিবা এ আপুনিতো ক'লে। আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক এ ইউনেস্কও বহুত আগ আগতে প্ৰায় ঊনৈ হয় ঊনৈছশ পঁচাশী চনতে। ঊনৈশ পচা আছে চনত হয় মানসক বিশ্ব ঐতিহ্য কেত্ৰ ৰূপে ঘোষণা কৰিছেই।
হয়।
আৰু ইয়াত এ যিসকল অলপ বিপদাম বিলুপ্ত প্ৰায় প্ৰাণী আছে। সেইবোৰো এ সংৰক্ষণ কৰিলে ভাল হ'ব বুলি মই ভাবো।
হয়, সেইটোতো হয় মানে যদি বিলু ত' প্ৰাণীখিনি আমি যদি মানে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয়। তেতিয়া নিশ্চয় আৰু সেই তাৰ মানে পৰিমানটো বা পৰিমণটো যথেষ্টখিনি বৃদ্ধি হব যদি তাত দহটা আছে। হয়তো ভৱিষ্যতলৈ বিছটা বা ত্ৰিছটাত বৃদ্ধি পাব।
হয় নিশ্চয় আৰুটো হয় আৰু আপুনিতো ক'লেই ইয়াত থিক ঢেঁকীয়াপতীয়া বাঘৰ বাবে বিখ্যাত, ইয়াত ঢেঁকীয়াপতীয়া বাঘৰ বাহিৰেও আৰু দতাল হাতীৰ বাবেও বিখ্যাত, ইয়াত বনৰীয়া মহ ভালুক সোণালী বান্দৰ সোণালী বান্দতটো নকলোৱে, ইয়াত আছে বহুত আছে। গতিকে সেইবোৰক এ যাতে আৰু বিলুপ্ত নহয় যিহেতু বহুত জীৱ জন্তু আজিকালি বিলুপ্তই হয়। সেইবোৰ যিহেত আছে তাৰ বাবে যাতে অলপ গুৰুত্ব দিয়ে, তেতিয়াহ'লে পৰ্যটকসকল নিশ্চয় আহিব।
হয়, লগতে তাত মানে আপুনি কলে এইবিলাকৰ বাহিও তাত মানে বৰ বৰ্তমান আমি ধনেশ পক্ষীটো বহুত যথেষ্টখিনি কমেই দেখিবলৈ পাওঁ। তাত কিন্তু মানে হয় মানস ৰাষ্ট্ৰীয় উদ্যানত ধনেশ সক্ষীিতও কিন্তু বহুত যথেষ্ট পৰিমাণে থকা মানে বাকী হয় ধনেজ পক্ষীতো দেখা পোৱা যায়, তাৰ কিন্তু মানে বাকী ৰাষ্ট্ৰীয় উদ্যান খিনিতকে তাত মানে মানস ৰাষ্ট্ৰীয় উদ্যানত
বেছিকে আছে অলপ, হয় কিছু বেছি পাৰে মানে থাকিলেও অলপমান লুপ্ত হৈছে।
হয়, তাক মানে যদি আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে হয় তেওঁ হয়তো কিছু লাভৱান্বিত হ'ল হয়।
হয় নিশ্চয়, এ আৰু ধনেশ পক্ষীটো চাবলৈ মই ভাবো বহুত বিভিন্ন দেশৰ পৰা মানুহ আহিব যিহেতু এটা ধুনীয়া চৰাই আৰু। ধনেশ পক্ষী আৰু সকলো
হয়, হয়, আৰু ধনেশ পক্ষী তো ধনেশ পক্ষীটো দেখাতটো বহুত ধুনীয়া বাৰু মানে ইউনিক হয়।
অ' হয়। ব্যতিক্ৰম আছে গতিকে তেনেকুৱাকৈ কৰিলে নিশ্চয় ভাল হ'ব।
আৰু মানৱ ৰাষ্ট্ৰীয় উদ্যানটো আগতেতো এ অভয়াৰণয় আছিল। অ' অকল মানৱ বুলি নহয় সকলো ৰাষ্ট্ৰীয় উদয়নে প্ৰথমে অভয়াৰণ্য হিচাপে থাকে। বা বনাঞ্চল হিচাপে থাকে জৈৱ মণ্ডল হিচাপে থাকে মানসৰ ৰাষ্টীয় উদ্যানক ঊনৈশ নব্বৈ চনত মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল ঘোষণা কৰা হৈছিল।
নেল পাৰ্ক হিচাপে।
হয় নিশ্চয়, গতিকে মানস ৰাষ্ট্ৰীয় উদ্যানৰ এ। যদি সকলোৱে গুৰুত্ব দিয়ে, তেতিয়াহ'লে ইয়াৰ ভৱিষ্যতটো বহুত। ভাল আছে বুলি মই ভাবোঁ।
হয়, যদি মানে তাৰ সংৰক্ষণ - খনৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়া হয়তো মানাহ ৰাষ্ট্ৰীয় উদ্যানো এদিন কাজিৰঙাৰ দৰে মানে ফেমাছ হ'ব বা কাজিৰঙাৰ দৰে প্ৰসিদ্ধ হ'ব, হয়।
আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান যিহেতু মই ক'লোৱেই দুই নম্বৰ, গতিকে ইও বহুত এ আগতে ঘোষণা কৰা হৈছিল, গতিকে
হয়।
বহুত দিন হিচাপে মানাহ ৰাষ্ট্ৰীয় উদ্যান যিখিনি হব লগা আছিল, হৈছে সেইটো বেছিও হোৱা নাই। প্ৰসিদ্ধ, তাৰ বাবে অলপমান গুৰুত্ব দিলে বহুত খিনি মানাহ ৰাষ্ট্ৰীয় উদ্যানে প্ৰসিদ্ধ লাভ কৰিব।
হয়, মানাহ ৰাষ্ট্ৰীয় উদ্যান যিহেতু মানে ঠাইখিনি বহুত মানে বেকৱাৰ্ড হয়, যিহেতু আমি জানো যে বাক্সা আৰু চিৰাং ডিষ্ট্ৰিক ইমান যাতায়াতৰ সুবিধাটো কম। ত' হয়তো সেইটো এটা মানে, কাৰণ হ'ব পাৰে যে মানাহ ৰাষ্ট্ৰীয় উদ্যান এতিয়াও ইমান মানে প্ৰসিদ্ধ নহয়।
অ', আৰু ইয়াতে এ আপুনি কলে হয়, এ যিহেতু যোগাযোগ ব্যৱস্থাত এ মানাহ ৰাষ্ট্ৰীয় উদ্যান হয়তো যিহেতু অসম ভূটান সীমান্ততো আছে, যদি আমি ভূটানৰ পৰাও ইয়ালৈ যাতায়াতৰ ব্যৱস্থা অলপ ভালকৈ কৰিব পাৰো এতিয়াও হইতো এ বাহিৰৰ মানুহসকল পৰ্যটক হিচাপে আহিবলৈ সুবিধা পাব। যিহেতু গুৱাহাটীৰ পৰা গ'লে আপুনি দূৰ হ'ব কিন্তু ভূটানৰ হ'লে বহুত খিনি ওচৰ হৈ যাব। যিহেতু ভূটানখনো আমাৰ অসমৰ কাষতে আছে। বা আমাৰ লগত ভাল সম্পৰ্কই আছে দেশখনৰ, গতিকে তেনেকুৱা ক্ষেত্ৰত।
হ'ব আৰু যদি ভূটানৰ বাৰু দূৰ হ'ব পাৰে, কিন্তু যদি আমি গুৱাহাটীৰ পৰাই যদি ডাইৰেক্ট ৰে'ল ষ্টেচন বা যদি, আমি ধৰি লওক বাক্সা ডিষ্ট্ৰিক্ বা চিৰাং ডিষ্ট্ৰ্ৰক ওচৰৰে-পাজৰে যদি মানে ভৱিষ্যতলৈ কেতিয়াবা যদি এয়াৰপৰ্টৰ ব্যৱস্থা হয়।
হয়', হয়', হয়' তেতিয়াহ'লেতো অ', তেতিয়াহলেতো বহুত খিনিয়ে সুবিধা হ'ব। নিশ্চয়, নিশ্চয় অ'। আজি বাৰু বহুত খিনি গুৰুত্বপূৰ্ণ কথাই জানিব পাৰিলোঁ আপোনাৰ পৰা। তাৰ বাবে বহুত ভাল লাগিল। হয়, ধন্যবাদ।
হয় ধন্যবাদ।
উম্,